নমস্কাৰ হে
হয় নমস্কাৰ অ।
হয় কি কৰি আছিলা?
অ মই এনেই আৰু অলপমান চাহ পানী খাই এতিয়া আজৰি হৈ এনেই বহি আছো।
হয় হয় অঁ চাহ খাই আছিলে মানে সেই আৰু আজি দুপৰীয়া মানে দুপৰীয়াটো বাৰু খালে, ৰাতিৰ আহাৰ কি বনাব যে খাদ্য?
খা আহে আচলতে ৰাতি আমি মানে সাধাৰণ ভাৱে খাওঁ ৰাতি মানে ৰাতিপুৱা বা দুপৰীয়া অকমান ভালকে খাওঁ যিহেতু কথাই আছে নহয় ৰা ৰাতিপুৱা বোলে ৰজাৰ দৰে খাব লাগে, দুপৰীয়া প্ৰজাৰ দৰে আৰু ৰাতি মানে ভী ক্ষাৰিৰ দৰে খাব লাগে বুলি কয় নহয়, এ তেনেকুৱাকে আৰু আমি মানে ৰাতিৰ আহাৰ অকমান সাধাৰণ ভাৱে খোৱা হয় আৰু। এতিয়া ধৰি লওক মানে দুপৰীয়া যে দালি বনাইছিল নহয় দালিটো আ আছেই দু পৰিয়াৰে এতিয়া আৰু নালাগে বনাব, এ কিবা অকমান ভাজি এতিয়া ভাজি বুলি খোৱাৰ লগে লগে মনত পৰিল এতিয়া মানে খুবেই প্ৰিয় এইখিনি সময়ত মানে কঁঠালৰ গুট টি মানে কঁঠালৰ গুটি এদিন নাখালে মানে ভাল নালাগে আৰু। নহয় এই কঠালৰ গুটি খোলাত দি পেলাই ভাজি তেনেকুৱা। বা অ তেনেকুৱা কেইটামান হো কান মাছো আছে সৰু - সৰু মাছ মানে। অ' হয় আৰু শুকান মাছো কেইটামান আছে, এ মানে সেইদিনাখন পথাৰৰপৰা আনিছিলে কোনোবাই। তেনেকুৱা, অ সেই সেই তেনেকুৱাই অলপ চিম্পুল। সাধাৰণকে কিবা অলপ ভাজি। অ অ। অ হয় নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে অ, উম শুনা পাইছেনে এতিয়া?
হয় হয় হয়।
অহ অহ। উম অ তেনেকুৱাই আৰু কিবা মানে কঁঠালৰ গুটি আলু ভাজি তেনেকুৱাকে- অঁ আৰু এই মানে শুকান মাছৰ চাটনি মানে বনোৱা আছিলে।
অ শুকান মাছৰ চাটনিটো বহুত ভাল লাগে দেই উম বহুত ভাল লাগে। আজিকালি মানে মাছটো বহুত ভাল লাগে আৰু চব্জিত দি কিনে ভাল লাগে মুৰি ঘন্তা মাছ-
অ' মানে এতিয়া বাৰিষাৰ সময় নহয় বাৰিষাৰ সময়। এতিয়াতো বেছি হেভি। মানে, বেছি তেল মচলা যুক্ত খাদ্য খাব নোৱাৰি গৰমত এনেই গৰম প- আৰু যদি গৰম বেছিকে খাওঁ তাৰ কাৰণে মানে তেনে- তেনেকুৱা সাধাৰণ কিছুমান অ দালি হওক বইল। দালি আজি আচলতে আমি বইল দালি খাইছো সিদ্ধ দালি তেল নিদিয়া আৰু।
অঁ অঁ, পেটৰ কাৰণে বহুত ভাল দেই।
অ' ভাল আৰু অ তেনেকুৱা অকনমান মান ধনীয়া। আ, পদিনা শুকান মাছৰ তেনেকুৱা চাটনি। অকনমান সৰুয়ে এনেকুৱা খুদ জ্বালা যে আছে নহয়, খুদ জ্বালা দিয়া মানে বজাৰৰ সেই মাইক- জলকীয়াও নহয় কিন্তু আমি তেনেকুৱা খুদ জ্বালা আনিছো। ছিলো সেইটো যিহেতু খালেও ক্ষতি নকৰে মই জনাত আৰু।
অঁ, খুদ জ্বালা বিষয়ে অলপমান ক'ব নেকি কেনেকুৱা বস্তুটো মই অলপ ধৰিব পৰা নাই?
অ' মানে সৰু সৰু ধান জলকীয়া বুলি যে কয় মানে ডাঙৰ নহয়। এটা সৰু সৰু পায়, যিটো আমি খুদ জ্বালা বুলি কওঁ বজাৰত- পাই অঁ, বজাৰত পাই ঘৰতো আমি ৰুইছো কিন্তু ঘৰৰ বোৰ এতিয়া মানে ফলা নাই মানে ফল ওলোৱা নাই। হ'ব আৰু লাহেকৈ। জ্বালাতো খুবেই মানে এ মানে কন হয় মানে যদি অকমান বেছি। দিয়ে মানে আৰু মানে খুবেই জ্বালা আৰু তাৰ পিছত মোৰ মোক- বেছি জ্বলা নালাগে মানে মই যদি ভাতৰ লগত এটা জলকীয়াও লওঁ মানে তেনেকুৱ- সৰু খুদ জ্বালা। মোৰ হৈ যায় আৰু তেনেকুৱা হয়, অ যথেষ্ট মানে- হয় জ্বলা আছে যদিওবা দেখাত খুদ জ্বলা এনে কিছুমানক জোকাই নহয়। কিছুমান ল'ৰা ছোৱালী দেখাত সৰু কিন্তু বহুত টেঙৰ থাকে নহয়, বহুত - বুদ্ধিয়ক অ বহুত বুদ্ধিয়ক। সেই সকলক আমি খুদ জ্বালা বুলি কওঁ তেনেকুৱা, সেই খুদ জ্বালা সেই খুদ জ্বালাটোক- কিছুমানে ধান জলকীয়া বুলি কয়। ধানৰ নিচিনা মানে সৰু সৰু দেখাত কিন্তু খুবেই জ্বলা। এবাৰ কামুৰি দিলে অনুভৱ কৰিব। তেনেকুৱা আৰু সেই জ্বলাটোৰ মানে এটা ভাল। গোন্ধ আছে আপুনি যদি তেলত দি থয় আচাৰ হিচাপে সেই- জ্বলাৰ মানে তেল যিখিনি তাতে জমা হব নহয় মিঠাতেল থৈ দিলে। সেই তেলৰ গোন্ধ খিনিয়ে মানে আৰু জ্বলাই এনেকুৱা সোৱাদ হয় নহয় আপুনি কেতিয়াবা চাব। খুদ জ্বলাৰ আচাৰ যেনেকৈ ভোট জলকীয়াৰ আচাৰ খায় নহয়। অ' তেনেকে খুদ জ্বলাৰ আচাৰো কিন্তু- খুদ জ্বালাৰ আচাৰো কিন্তু কম সোৱাদযুক্ত নহয় যথেষ্ট ভাল লাগে। মানে, আমাৰ ঘৰত তেনেকুৱা থাকে খুদ জ্বলা আমি। তাই তেনেকুৱা কাছৰ টেমাত মানে পকা- পকা পকা খুদ জ্বালা বিলাক তেলত থৈয়ে দিওঁ অনবৰতে থাকে মানে। কেতিয়াবা ধৰি লওক আপোনাৰ মানে একো বনাব মন নগ'ল আলু পিটিকা ভাত- খালে ধৰি লওক, সেই আলু পিটিকাত যদি অকমান সেই খুদ জ্বালা থকা তেল খিনি দিয়ে। মানে এনেই জ্বলা হৈ যাব আৰু ভাল লগা হৈ যাব গোন্ধটোও ভাল লাগে।
অ মানে খুব সোৱাদ যুক্ত আৰু মানে
হয় হয়।
অ' মই এইটো চেষ্টা কৰি চাব লাগিব খাবৰ কাৰণে। আৰু যদি মই অলপ মোৰ বিষয়ে কওঁ আৰু মানে মোৰ এ
খাদ্যৰ বিষয়ে কৱক? অ‌।
অ মই মাছটোৱে ক'লো আৰু নৰসিংহৰ পাতৰ সৈতে মানে মাগুৰ মাছ বা এনেকুৱা
খুবেই উপকাৰী, খুবেই উপকাৰী অ।
অ, আৰু লগতে কচু খাই ভাল লাগে, কচু যে ক'লা কচুটো।
এতিয়াটো সেইবোৰৰে বতৰ নহয়, আমি বেছি দূৰলৈ যাব নালাগে। অকমান যদি আপুনি সময় পায় ঘৰৰ ওচৰত তে বাৰিৰ চুকতে আপুনি এ কচু ঢেঁকীয়া বুটলিব পাৰিব। মানে এসাজ টো কৰিবই পাৰিব নহয়।
হয় হয়। আমাৰ এইপিনে নাপায় মানে এইটোয়ে দিগদাৰ।
অ আচ্ছা। আমাৰ ইয়াতে গাঁৱত বাৰু ভাল আমি এতিয়া গাঁৱত আছোঁ। ইয়াতে মানে পাই আৰু ঘৰৰ ওচৰতে আমি বুটলি আনো মানে মন গ'লে বা সময় মিলিলে আৰু যদি সময় নাথা নাথাকে আমাৰ ইয়াতে দেৰ কিলোমিটাৰ মান দূৰত বজাৰ বহে। সাপ্তাহিক বজাৰ থাকে নহয়। তাত আমাৰ ইয়াৰে যিবোৰ বড়ো মহিলা আছে তেওঁলোকে মানে গোট গোটেই থলুৱা খাদ্য তেনেকুৱা লৈ আহে বজাৰত আৰু লাইন লাইনকে বহি থাকে। আপোনাক কচু লাগে নে? ঢেঁকীয়া লাগে নে শামুক লাগে নে কেঁকোৰা নহয় মাছ ৰুম, অ তাৰপিছত মাহৰ দালিয়ে হওঁক ৰঙালাৱে হওঁক। কঁঠাল, অমিতা, অমিতাৰ ফুল। নহয় তাৰপিছত আপোনাৰ এই জ্বলা কলো নহয় সৰু জ্বলা ডাঙৰ জ্বলা অ ধেৰ মানে থলুৱা বস্তু পোৱা যায়। সেইবোৰ অৰ্গেনিক হয় মানে তাত কোনো তেনেকুৱা কেমিকেল বা ৰাসায়নিক সাৰ মানে ব্যৱহাৰ নকৰে আৰু
অ অ তাকে আৰু লগতে সেইটোৱে আৰু আপোনাৰ মানে ঢেঁকীয়া শাক, পালেং শাক এইখিনি সময়তে পাই চাগে লফা লফা শাক আৰু আপোনাৰ
লফা এতিয়া নহয় লফা ঠাণ্ডাত হ'ব। এতিয়া শেলচি পাব আপুনি। শেলচি ওলাইছে বজাৰত, কলমূল পাই অ। কলমূল পায় পথাৰত। টো ওলাইছে আৰু নদী পাৰত গ'লেও পায় শেলচি কলমূল এতিয়া পাই খুবেই। তাৰপিছত ঢেঁকীয়া আৰু
তে আমাৰ, অ তাকে তাকে ঢেঁকীয়া, কচু পোৱা যায় হয় আৰু লগতে আমাৰ এইখিনি সময় সময়ত আপোনাৰ আ কি বুলি কয়? মাছৰ ছিজেন আৰু মাছটোও খুব পায় আৰু সৰু মাছ
মাছৰ অ যিদিনাখনে বৰষুণ দিয়ে মাছৰ উজান উঠে।
অ তাকে মাছৰ লগত বিলাহী বা সৰিয়হৰ সৈতে খাই ভাল লাগে। আৰু বিলাহী পোৰা আলু পোৰা আৰু মাছ পোৰা এইবোৰ খায়ো ভাল লাগে বাৰু।
আৰু মাছ পাতত দিয়া। পাতত দিয়া মাছটো আৰু কোনে পাহৰিব পাৰে। পাতত দিয়া মাছ তাৰপিছত তাতে অকমান যদি কচু দিয়ে, কলা কচু।
হয়। অ কলা কচু দিলে আৰু সোৱাদ হৈ যায় আৰু
অ সেই জ্যোতিকণ আৰু পাহৰিব নোৱাৰি।
হয় হয় আৰু যদি ঠাণ্ডাৰ দিনত আমি চাওঁ তেনেহ'লে মা মাংসটো খুব খাওঁ আৰু যেনেকে হাঁহৰ মাংস আ কি বুলি কয়?
সেইটো মোৰ প্ৰিয় অ। মাংসৰ ভিতৰত মানে হাঁহ আৰু কোমোৰা। প্ৰিয়।
অঁ অঁ অঁ, আৰু লোকেল মুৰ্গীটো ভাল লাগে।
অহ সেইটোতো আৰু মানে সকলো ছিজনতে খাব পাৰি মানে গৰম ঠাণ্ডা বুলি ইমান অসুবিধা নাই। কিন্তু হাঁহৰ মাংসটো আম উম
থাকে। সিহঁতৰ কাৰণে আৰু ছাগলী মাংস হাঁহ মাংসটো মানে অলপ। ঠাণ্ডা দিনত খালে ভাল আৰু।
হয় হয়।
বা দেহৰ ৰক্তচাপ চাই কিনে আৰু সেনেকুৱা।
হয় হয় হয় হয়।
আৰু লগতে আমি কি খাওঁ আৰু কোমোৰা খাওঁ লগতে আৰু এতিয়া ফলৰ ছিজন আমি জাম, আম, কঁঠাল, আনাৰস এইবোৰ দেখোঁ। খি আছো তৰমুজ দেখি আছো বজাৰত অ
বোৰ বজাৰৰ পৰা আনি খালো। এইবাৰ মানে কি হৈছিলে আমাৰ ঘৰত মানে আম গছজোপা যে বহুত ফুলিছিল কিন্তু নাথাকিলে আম। মানে তাৰ পিছত এতিয়া কিনিয়ে খালো বজাৰৰ পৰা আৰু বজাৰৰ পৰা। কিনি খালো যদিও কেতিয়াবা মিঠা পাওঁ কেতিয়াবা নাপ- পাওঁ আৰু ভয়ো লাগে, গমেই পায় আজিকালি কিমান কি কি দিয়ে নিউজতটো পায়ে থাকে। নহয় মইতো দেখিছো নিউজত অ আমাৰ অসমৰ আম টো বেলেগত বেন কৰিছে নেপালত সোমাবই নিদিয়ে।
অ নেপাল, ভূটানত বেন কৰিছে নেকি।
অ।
অ এটা কথা ক আপোনাক আচৰিত কথা এটা কওঁ মানে কি হৈছিল মই ট্ৰেইনিং কৰিছিলো তাতে মানে কি হল আটাইতকৈ মূল্যৱান আম হৈছে আপোনাৰ জাপানী আম বিলাক যে সেইটো আটাইত- কো মূল্য বান আৰু আপোনাৰ নিয়া যে কি আম বুলি কয় সেইটো দাবাব আপোনাৰ কেজি সত্তৰ হাজাৰৰ পৰা ষ্টাৰ্ট হয়।
অ।
মানে এক কেজি আপোনাৰ সত্তৰ হাজাৰ, এক লাখ টকা সেনেকুৱা দাম। অ। আৰু গছপুলি ডালৰো দাম আছে এক হেজাৰ মান টকা লব। আপোনাৰ অসমত যদি গছগুলিডাল চাব বিচাৰে, আপোনাৰ এই সোণাপুৰ যে আছে
হয়।
সোণাপুৰত নাৰ্চাৰীবোৰত দেখা পাব সেই গছডাল।
অ হয় নেকি?
অ বহুত মূল্যৱান নিয়া জাতীয় আম মানে বহুত দহৰ কাৰণে বহুত ভাল আৰু।
সেই আম অসমৰ বজাৰত বিক্ৰী কৰেনে বাহিৰলৈ যায়?
তাকে এইটো সেইটোহে মই নাজানো ৰ'ব। বাহিৰ হয় খালে খাব। হয় হয় কিন্তু ইয়াতে উৎপাদন কৰে কিন্তু মই গছ দেখিছো।
হয় হয় বহুত বেছি। দাম হ'লেতো আমাৰ ইয়াতে মানুহবোৰে কিনিবলৈ অসুবিধা পাব নহয়।
হয় হয় অ।
কাৰণ বেছিভাগ মধ্যবৃত্ত পৰিয়ালৰ মানুহ।
হয় হয় অ। মানে জানি আচৰিত লাগে আৰু এটা ফলৰ দামো ইমান হ'ব পাৰে এক কেজিত আক।
নিশ্চয় তাত কিবা উপকাৰী গুণ আছে যেনেকুৱা অসমৰ এই তেজপুৰৰ লিচু নহয়। এইবাৰ তেজপুৰৰ লিচুতো বাহিৰলৈ গৈছে আপুনি গমেই পাইছে চাগে। অ যাৰ কাৰণে অ মুখ্যমন্ত্ৰীয়েতো প্ৰশংসা পাইছে নহয় বাহিৰত।
হয় হয় অ আমাৰ অসমৰ অ লেচুটো আৰু বৰা চাউলটো চাগে জীয়াই থা-
অ অ। মানে সেই তেজপুৰৰ লিচুটো খুবেই সোৱাদ, মই এবাৰ খাইছিলোঁ গুৱাহাটীত মানে এবাৰ। যিহেতু প্ৰত্যেকটো বজাৰতে নাপায় এ গুৱাহাটীত যিট- এইটো আনে তেনেকুৱা সেই তেজপুৰত লিচু কিন্তু ভাল লাগিছিল অকনমান দাম হয় বাকীবোৰত
মানে আমাৰ বাকী জিলাতকে মানে এইটো
অকনমান ডাঙ মোৰ আৰু মানে এটাও পোক নাথাকে, এনেকুৱা আমাৰ এইবিলাক ঠাইত মানে মই যিবোৰ দেখিছোঁ বেছিভাগতে পোক থাকে কোনোবাতো টেঙা থা কে মানে কিন্তু তেজপুৰৰ লিচুবিলাক কোনো এটাতে বেয়া নোলায় আৰু মানে ইমান সুন্দৰ মানে খাই যিটো সোৱাদ লাগে নহয়, সেইটো মানে আচল লিচু খোৱা যেন লাগিব আৰু
অঁ অঁ এইটো খাব লাগিব এইবাৰ, হয়
হয়, এবাৰে খাইছোঁ আৰু তাৰ
টো, হয় হয় কওক অ অ একো নাই একো নাই বাৰু। আৰু যদি আমাৰ অসমৰ থলুৱা বুলি কোৱা আপোনাৰ আপোনাৰ যি কি জাগাটোৰ গোলাঘাটৰ যে দেৰগাঁৱৰ নেকি নে? কৰ পেৰা এটা আছিল জখলাবন্ধাৰ পেৰা নেকি?
অ পেৰা উম
হয় হয় এইটো বহুত আমাৰ অসমৰ মূল্যৱান বুলিয়ে ক'ব পাৰি।
হয়-হয়, হয়-হয় উম, তাৰে পেৰা খোৱা নাই এনে পেৰা আমি খাওঁ আমাৰ ইফালে কিন্তু সেই ঠাইৰতো খোৱা নাই যিটো মানে কয় আৰু মানে আমি বা গীততো পাইছোঁ সেই বিষয়ে কিন্তু মানে সেইটোক খোৱা হোৱা নাই এতিয়ালৈকে।
অ', অ', এনে এইবাৰ খাবচোন বহুত ধুনীয়া লাগে মানে অন্য মিঠাই তুলনাত।
পালে নিশ্চয় খাম, উম।
অ', হয়-হয় আপুনি যদি কেতিয়াবা শিৱসাগৰ কিনে যায় তেতিয়া খাব আৰু।
হয়-হয়। হয়।
আৰু লগতে মিঠাইৰ যদি আমি যাওঁ আপুনি কি-কি মিঠাই খায় আনে, নে মিঠা নাখায় আপুনি?
অ', মিঠা খাওঁ মিঠা খাই মই ভাল পাওঁ অ'। কেনেকুৱা ম মিঠাই মানে ধৰি লওঁক এতিয়া আমাৰ দোকানবিলাকত যিবোৰ উপলব্ধ যেনেকুৱা আৰু ৰসমলাই বা ৰসগোল্লা হওঁক। বা লালমোহনে হওঁক তেনেকুৱা কালাকন হওঁক, নহয়? আৰু আজি আজিকালি নতুন-নতুন ওলাইছে দেখোন মানে এ বেলেগ-বেলেগ আকৃতিৰ, কিবা দিল খোজ তেনেকুৱা কাজু বৰফি এইবিলাক।
অ', হয়-হয় অ', অন্যান্য প্ৰকাৰ দেখা যায় হয়।
ভাল লাগে থলুৱা পিঠা পনা লাৰু নহয়? সেইবোৰৰ সোৱাদ কিন্তু মানে পাহৰিব নোৱাৰোঁ, যিমানে দোকানৰ মিঠাই নাখাও কিয়। ঘৰত বনোৱা সেই নাৰিকলৰ চুজিৰ লাড়ু বা চিৰাৰ লাড়ু ৱেই হওঁক, তিলৰ লাড়ু বা তেলৰ পিঠা নহয়? শুকান পিঠাই বা তিল পিঠ পিঠাই হওঁক, চুঙা পিঠা, টোপোলা ভাত এইবোৰ যে আমি মাঘৰ বিহুত মানে আয়োজন কৰোঁ, সেইবোৰৰ সোৱাদ কিন্তু মাঘ মাহত বেলেগে হয় আৰু মানে।